হেল্লৌ'
অঁ মোৰ ভইছটো আহিছে নে?
অঁ বহুত সৰুচোন।
অঁ এতিয়া আহিছে।
আহিছে।
অঁ কি কৰি আছা?
মই এনেই আছো, তুমি কি কৰিছা?
মইয়ো এনেই অলপ মানে গা‍ঁ চা ভাল হয়তো ঘৰতে আছো।
অঁ কলেজ খতম।
কলেজ আমাৰ ছিক্স ছেমৰটো এক্জাম দিলো আৰু কিবা ৰিজাল্টটো আহে তোমাৰ?
আমাৰ তাকে আৰু তিনি কিমান বা টাইম লাগে? তিনি মাহ মান লাগিব চাগে।
নাই দুৰব অকমান
বলে।
অঁ ৰিজাল্টটো দিব এতিয়া। এই কিনিম শুনা হৈছো এইটো মাহত বা নেক্স মাহত। নাই।
হয় হয়, ঠিক।
উম সেইটোয়ে এইটো মাহত বা নেক্সট মাহত অলপ আহিব বুলি শুনা পালো। ৰিজাল্ট বলে।
অও হৈছে, জুন জুলাই মানত লাষ্টত দিব বুলি কৈছে।
তুমি-
ফুৰিব যোৱা নাই।
নাই নাই যাম আৰু, বাকী খবৰ পাতি কেনে?
খবৰ পাতি বাৰু ভালে মোৰ। আছোঁ আৰু, গৰম বন্ধ।
অ', অ', অ' আ, ঠিকেই পিছে। আৰু ক'তবা ফুৰিব যাম বুলি ভাবিছে নে ভাবা নাই?
ফুৰিবতো ভাবি থাকোঁ, কিমান মইতো জানুৱাৰীৰ পৰা ভাবি আছোঁ, মোৰ এটা সপোন আছিল জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ গোটেইকেইটা মাহত এটা এটা জাগাত যাম বুলি।
অ' আচ্ছা, ভালেই। কথাটো ত' ভালে ক'লা পাৰি এনেকুৱা কিন্তু অলপ মানে কেনেকে মিলাবা টাইম মিলাত অলপ অসুবিধা আছে।
সেইটো জানুৱাৰী পুৰা হেৰি এক্সামৰ আগলৈতো পুৰা ঠিকেই আছিল তাৰে পিছত এতিয়াহে বন্ধ দিয়া কাৰণে এতিয়া ক'তো যাব পৰা হোৱা নাই। আগতেতো কলেজ থাকিলেও যোৱা আছিলোঁ।
অ', অ', অ'। ঠিকে তেতিয়াহ'লে ভালে আৰু এইকেইদিন আৰু কি আৰু আমাৰতো এতিয়া এক্সাম সেটা ক'তবা যাবা নেকি তুমি ভাবিছা?
যাম বুলিতো ভাবি আছোঁ। আমি নাগালেণ্ড যাম বুলি ভাবি আছিলোঁ কিন্তু তাতে অৰুণাচলৰ হেৰি পাহাৰ ভাঙিল ন'? সেইটো কাৰণে কেনচেল হ'ল।
আচ্ছা, বুজিলো কথাটো।
তুমি?
বাকী আৰু এ, সেইটোত নালাগে এনে এইকেইদিনটো বহুত গৰম দি আছে ন' তোমালোকৰ ফালে?
বহুত, বহুত গৰমতো দি আছে লগত বৰষুণো দি আছে।
উম ঠিকেই ক'লা। মই এনেই এটা জাগাত যাম বুলি ভাবিছোঁ তাতে যাবা নেকি?
ক'ত যাবা?
মানে গৰম বহুত দি আছে ত' তুমি বশিষ্ঠৰ ফালে গৈছা নেকি তাতে যে নিজৰা আছে?
বশিষ্ট ৱাটাৰফল, মই শুনাতো পাইছোঁ। তাতে বোলে বহুত হে হয়, মানে নেটৱৰ্ক নাপায় বোলে। আৰু বোলে যাই ভালো লাগে।
আমি যাঁও মানে বহুত ধুনীয়া লাগে জাগাটো।
হয় নেকি?
উম।
তুমি আগত গৈ পাইছা?
অ'।
মইতো অকল, গৰভাঙাত গৈছা?
অ অ মই সকলো এনেকা ৱাটাৰফল চবতে যাই পাইছো।
মই হেৰি এটাত যাই পাইছোঁ হেৰিত এই আমচিঙৰ পিনে যে আছে।
অ' তাতে কেতিয়া গৈছিলা?
তাত কিন্তু ভাল লাগে। কিন্তু তাতে হাতী ওলাই বুলি কয় আকৌ।
হয় এনেকুৱা, এনেকুৱাতো আমি মই আমাৰ ইফালেও এনেকুৱা এটা ঠাই আছে। মানে ডেম্প এটা আছে, আমি মানে গৰমত যাওঁ তাতে গা ধুবৰ কাৰণ তাতেতো ওলাই। মানে কি হা মেইন কথা আমি যি আমি যদি অপকাৰ কৰি তো অপকাৰ কৰিব তেতিয়াহে আমাক অপকাৰ কৰিব এনেতো অপ কাৰ নকৰে নহয় সিটোৱে কথা।
কিন্তু ভাল লাগে গৰমত যায় বাই।
টোৱে মানে ভাল লাগিব মানে একদম গৰমত গৰম মানে গা চা ধুলে অলপ অলপ ঠাণ্ডা পাই যায় ন ত, তুমি কি বশিষ্টৰ ফালে কেতিয়াও যাই পোৱা নাই নেকি?
বশিষ্টত গৈ পাইছো কিন্তু তাতে ৱাটাৰ ফলত তাতে যোৱাই পোৱা নাই। বশিষ্টটো সেইটোতো দেখা পাইছো বাৰু মন্দিৰৰ ওচৰৰ।
অ সেইটো এনিমান তাতে মানে কিমান আৰু যাম তাতে ভাল নালাগে মানে বহুত মানুহ হয় ন।
তাৰ পৰা বহুত ওপৰত নিকি?
অ তাৰ পৰা এটা তাৰ পৰা অলপ আগত যাব লাগে। ৰাস্তা দি এইটো তুমি যাই পোৱা নাই কাৰণে গম নাপাবা, তুমি যদি যোৱা এইবাৰ কবা আ আমি যাম মানে আমি পৰশি মানে যাম চাগে ভাবি আছো।
ন
ত তুমিও আহিব পাৰা আমাৰ লগত।
আমি আকৌ গড় ভাঙাটোত যাম বুলিহে ভাবি আছিলো।
অ কেতিয়া যাবা?
কেইদিনতো যাব পাৰিলে ভাল আছিল।
উম সেইটোৱে এইটো মাহতটো বহু, উম আৰু বহুত গৰম দিবচোন এইকেইদিন।
অ বৰষুণ নিদিলে যাব পাৰি।
সেইটোৱে আৰু ইমান গৰম দি আছে আজি থাকিবই নোৱাৰা গৰম।
আৰু বৰষুণো দিব খোজে, গৰমো দিয়ে।
উম ঠিকেই সেইটোয়ে আৰু কি কৰো আৰু উপায় নাই। বহুত বেয়াকে ফাঁচি গ'লো আৰু চাৰিওফালে।
অ তুমি আৰু ক'ত ক'ত গ'লা এনে এইটো বছৰত?
এইটো বছৰত, বৰ্তমানতো মই এই মেঘালয় গলো।
মইও গ'লো।
কি কোৱা কেতিয়া গৈছিলা?
মই এপ্ৰি এপ্ৰিলত নহয়, হয় হয় এপ্ৰিলতে গৈছো। তাৰে ক'ত ক'ত গ'লা মেঘালয়ৰ?
মানুহে ক'ব লগা অলপ ফুৰিব যোৱা নাই। মানে ক'ব লগা গ'লে আমি মানে কিবা মানে কিবা এটা কামৰ কাৰণে অলপ গৈছিলো মানে অলপ এটা আমাৰ ইভেন্ট আছিল। মানে মই ইভেন্টৰ কাম কৰো মাজে মাজে তো সেইবোৰত যাবলগীয়া হয়।
মই হেৰিত গৈছিলো মানে এনে লগৰ লগত আৰু এলিফেণ্ট ফলচ, লাইটলুম, চেৰাপুঞ্জী আৰু তাৰে ধুনীয়া ধুনীয়া ৱাটাৰফলবোৰত। হ'লেও বহুত জাগা এৰাই গ'ল, এদিনতে আৰু কিমান যাব বাৰু ?
সেইটোয়ে হয় মানে সেনেকুৱাই নোৱাৰি আৰু মই মানে গৈছো মানে মেঘালয় শ্বিলঙৰ ফালে বহুত বাৰ গ'লো মানে কি মেইনলি আমি ৰাইডত যাওঁ আমাৰ লো লোন আমাৰ লগৰ কেনেকুৱা ৰাইডত আমি মানে স্কুটি বা গাড়ী তেনেকে ৰাইডত যাওঁ। ত' সেনেকুৱা আমি যাবলগীয়া হয়।
বৰষুণ ৰেইনক'ট লৈ যোৱা নেকি তাতে ঠাণ্ডাও লাগে।
নাই নাই আমি শ্বিলংটো বেছিভাগেটো চেৰাপুঞ্জী যে আছে তাতে দে গৈছিলো মই এই দুই বছৰ বা তিন বছৰ আগত চেৰাপুঞ্জীত গৈছিলো সেনেকুৱা ভালে হয়। আৰু নতুন বহুত জাগা আছে যাব পাৰা।
মই মিজোৰাম গৈছিলো মাৰ্চত। তাতে তাতে যাই ভালে লাগে পুৰা ঠাণ্ড ঠাণ্ডাতো আছিল, কিন্তু তাতে ট্ৰেফিক জাম ইমান হয় মানে বহু ৰাস্তাবোৰ বহুত সৰু সৰু আৰু গোটেইসকল পাহাৰ। আৰু তাতে গাড়ীবোৰ গাড়ীবোৰত মানে ইমান জাম লাগে ত থাপিও এটা হৰ্ণ নবজে।
অ সেইটোয়ে মানে ভাল লাগিব যাই চাবা তুমি। জানো তাৰে মানুহবিলাক ভাল আৰু ক'ত ক'ত গ'লা তুমি পিছে?
মই হেৰি ফাছফছটো কোচবিহাৰ গৈছিলো জানুৱাৰী। কোচবিহাৰ তাতে এনে আৰু ফুৰিবলে। তাৰে পিছত ফেব্ৰুৱাৰীত গ'লো, কিবা ট্ৰেকিঙত। ৰক ক্লাবিং কৰিব জানে নে?
অ আমাৰ এইফালে বহিছ ছ ফালে আৰ কৰবা ক'ত ন মাল আঠ মাল যে আছে, সেইফালে দিব বলে কৈছে। সিফালে মানে হৈ আছে আজিকালি মানে এনেকুৱা কিবা কৰি মানে, পাহাৰত উঠা এইবোৰ কিবা কিবি হয়।
অ ভাল লাগে, কিন্তু বহুত কষ্ট হয়।
উম উম গৈছো মই বহুত বা, তুমি যাই পাইছা?
ডক এবাৰেই অকল মই গৈ পাইছো। যাই কিনে একদম মানে হা বহুত কষ্ট হয়, কিন্তু তাতে আৰু ভালো লাগে।
উম উম সেইটোয়ে গৈছো মইও সে যাব পাৰা আৰু বহুত জাগা আছে।
মই মদ ঘৰীয়া মদ ঘৰীয়াত গৈছিলো, তাতে আৰু। ৰক ক্লাইম্বিঙত, এই গীতানগৰ পিনে আছে।
অ ভালে, পিছে আৰু মানে এনে আমি গৰম দিনতো আহি আছ ইফালে একুলেন ফালে যাবা নেকি?
একুলেণ্ড একুলেণ্ডতচোন বহুত দাম।
ইমান দাম বেছি নহয়, এনেই যাব পাৰিম পইচা চইচা জমা কৰো।
হাজাৰ
কৰি লওঁ।
পাৰ পাৰ্চন থাউজেণ্ড নেকি? আৰু ইয়াতে ড্ৰিমলেণ্ডতো যাব পাৰিতো ড্ৰিমলেণ্ড যে।
ড্ৰিমলেণ্ডত নাযাওঁ ভাল নালাগে ভাল নালাগে।
সৰু নেকি?
মানে একোলেণ্ডৰ নিচিনা নহয় মানে তাত তে মানে কি জানা, প্ৰত্যেকটো ৰাইডৰ কাৰণে পইচা দিব লাগিব।
এন্ট্ৰি লগ লগত, যোৱাৰ হৈও লয় নেকি?
অ বেলেগ বেলেগ কিবা উঠিলে তাতো পইচা দিব লাগিব। কিন্তু একুলেণ্ডত এনেকুৱা নহয়, একুলেণ্ড এনেকুৱা নহয়, কোনে কৈছে লয়?
উম, মই এবাৰ গৈছিলো মানে সৰুতে আৰু ইমান হেৰি- কিন্তু তাতে চবতে পইচা লৈছিল, খালি পানীত লোৱা নামিলে নলয় আৰু।
এ' আমি চোন প্ৰত্যেক বছৰে যাওঁ, আমাৰ বন্ধু-বান্ধৱীসকল-
হয় নেকি?
আমাৰ পৰাচোন কোনো নলয়। নলয়, অকল এ' যোৱা সময়ত এটা হা- পঞ্চাশ টকা এটা আঠশ মাজত এটা পইচা লয়, তাৰপিছত আৰু দিয়ে নলয় চোন।
নলয় চোন যদি ভালে চোন, যাব পাৰি তাতে- ভাল লাগে।
এইটোৱেতো ক'লো এইকেইদিন বহুত গৰম দি আছে, ত' তাতে যাওঁ মই ভাবি আছো একোলেণ্ডতে যাওঁ ব'লা। কি কোৱা তুমি?
উম, যাব পাৰি। এনেওঁ গৰমত-
মইয়ো সেইটো চিন্তা কৰিলো, এতিয়া মই সেইটো চিন্তা কৰি আছোঁ। য' যাও নেকি তাতে, পানীটো সেইটোৱে। সমস্যা মানে কি চোৱা, চবৰে মানে এটা সমস্যা থাকে তাতো পানী।
পানীবোৰ যদি লেতেৰা! চব, বহুতেটো এইটো কাৰণে ভয় খায়, এইবোৰত যাবৰ কাৰণে।
অঁ, গম পালো, মই বুজিলো তোমাৰ কথাটো। চাওঁ কি কৰে এতিয়া!
অঁ।
পিছে সেনেকুৱা আৰু। একো নহয় তথাপিও আৰু কি? গৰম দিনৰ কাৰণে আৰু ভাল জেগা হয় সেইটোৱে আৰু ক'লো।
সেইটো ওৱাটাৰ ফল, একলেণ্ড বা এনেকুৱা ঠাণ্ডা জেগাবোৰ য'ত- বৰষুণো হৈ থাকে, হেৰিও হৈ থাকে সেইবোৰ জাগাত যাই ভাল লাগে।
অঁ, পিছে তুমি পাহাৰ ফালে, পাহাৰীয়া অঞ্চল- চঞ্চল নোযোৱা নেকি?
মই পাহাৰে ঘূৰি থাকো। অঁ, মানে পাহাৰ বোৰ বহুত ভাল লাগে।
অঁ, অঁ ঠিকে তেতিয়াহ'লে ভাল আৰু।
আমাৰ ইয়াতে ওচৰেৰে -পাজৰে পাহাৰবোৰ- এনে আৰু এনেই ফুৰিব যাই থাকো মৰ্ণিং ওৱাকত ৰাতিপুৱা উঠি কেনে।
উম।
আমি মৰ্ণিং ওৱাকত যাওঁ বুলি কেনে তাতে পাহাৰেৰে ঘুৰি থাকো
অঁ, অঁ ভালে তেতিয়াহ'লে আৰু। পিছে আমিও ইফালে, আমাৰ এইফালে অলপ পাহাৰ আছে, আমি যাওঁ মাজে মাজে। মানে তথাপি মানে গৰম মানে তো ভাল নালাগে যায় মানে আজিকালি। ঠাণ্ডা দিনত মানে অলপ ফুৰি ভাল, তাতে মানে ইমান- জংঘলো নহয় মানে এতিয়া মানুহ জগৰ বহুত জংঘল হৈ যায়।
অঁ, আৰু ম যিমান ম'হ হয়।
সেইটো মানে আৰু যাব মন নাযা হৈ গৈছে আজিকালি।
কিন্তু লগৰ লগত যাই ভাল লাগে পুৰা ট্ৰেকিঙত।
অঁ, সেইটোতো। যাবা নেকি ট্ৰেকিং এটা মানে আমাৰ এটা প্লেনিং আছে, তাতে তুমি যাবা নেকি?
কোন পিনে, যাব পাৰি?
এই ন মাইল আছে, ন মাইলটে বহুত বঢ়িয়া দুই দিনৰ কাৰণে প্লেনিং -প্লেনিং আছে।
দুদিনৰ কাৰণে?
অঁ। মানে তোৰ কেইটামান জাগাত লৈ যাব আমাৰ নিজৰা আছে এনেকুৱা এনেকুৱা বহুত জাগাত লৈ যাব বোলে।